অ' হেল্ল'।
অ' কোৱা।
শুনিছানে।
অ', শুনিছোঁ- শুনিছোঁ।
মই বোলো নেটৱৰ্কৰ প্ৰব্লেম দিয়েতো তাকেই শুনিছানে নাই?
অ নাই নাই নাই নেটৱৰ্ক ঠিকে আছে।
কি কৰি আছা? এ মই এনেই একো নাই বহি আছো। এ ৰ'দ যে গছৰ তলত বহি আছোঁ জানা।
অ মইয়ো সেই বাহিৰতে এনেই ইফাল সিফাল খোজকাঢ়ি আছোঁ। বাহিৰত ইমান ধুনীয়া বতাহ মাৰিছে।
একদম তুমি ভিতৰত থাকিবই নোৱাৰিবা মই উপায় নাই আৰু এতিয়া গছৰ তলতে আহিলোগে। বহিবলে।
অ মইও সে।
এ কি কৰিবা গছৰ তলত বাঁহৰ গছৰ। তলত বহিছোঁ নহয় এ মহ সোপা ওলাইছে ইমান মানে দিছে নহয়। কি কৰোঁ এতিয়া বিচনী মাৰি আছোঁ আৰু।
গৰম দিনত মহৰ পৰা শান্তি নাই আৰু বহিব নোৱাৰা।
উম উম মহৰ পৰা ক'ত আৰু শান্তি পাবা?
বাকি চাহ-তাহ খালা?
চাহ ও খালোঁ। তুমি খালা।
খালোঁ দে। খালোঁ মানে মই আজি এনেই পিঠা এই আটা আটা। আটাতে মানে পানী দি তাতে নিমখ দি কেনে আৰু এই। পেকিং অকনমান দি সৰু সৰুকে এনেকে পিঠা বনাই নহ তেলত যে বৰ ধুনীয়াকে। উফন্দি আহে যে। তেনেকে অ টেষ্টি লাগে চাহৰ লগত মই প্ৰায়ে তেনেকে বনাই বনাই খাওঁ।
উম। ভাল লাগে খাই মই এনেই বিস্কুটৰ লগতে খালোঁ আৰু ইমান গৰমত আৰু এইবিলাক। ৰেচিপি বনাই খাবলৈ নাই আৰু।
মই মই মানে বিস্কুটটো একেবাৰে পচন্দ নকৰোঁ দেই। চাহৰ লগত মই মিক্সাৰ টো। খাওঁ, মিক্সাৰটো মই ভাল পাওঁ মানে নিমখীয়া বস্তু এটা হ'লে খাই ভাল পাওঁ আৰু।
উম উম। মই এই কি তোমাৰ এই হেৰি।
হেৰি কি বুলি মই মানে এই তোমাৰ চিৰা। তাৰ পাছত নৰসিংহ পাত এনেকে বাদাম ভাজি কিনে এনেকে টেমা এটাত ভৰাই। থৈ দিওঁ, এ কেতিয়াবা মন গ'লে চাহৰ লগত খাই দিওঁ আৰু এইটোতো একো হানি নকৰে নহ এইটো।
নকৰে নকৰে।
টো খালে ভালেই নৰসিংহ পাতটো খুব ভাল পেটৰ কাৰণে।
অ বহুত ভাল বহুত ভাল মইও ভাল পাওঁ দেই। তেনেকে কৰি প্ৰায়ে খাওঁ চিৰা ভাজ চিৰা ভাজি বা অ চিৰা ভাজি তাৰ পিছত। তোমাৰ এই বুট চানাটো আছে নহয়। বুট চানাটো এনেকে ভাজি লওঁ তাৰ পাছতে তোমাৰ পাপ। ৰ তাৰপিছতে বাদাম নৰসিংহ পাত এনেকে।
পাপৰ ভাজো কেতিয়া অ চাহৰ লগত খাবলে কেতিয়াবা কাবলি চানা ভাজ। যা এনেকে আনে আৰু সেই সেনেকে খাওঁ।
অ আৰু সেই তোমাৰ সেইখিনি যেতিয়া মিক্স কৰা নহয় তাতে। শুকান জলকীয়া আৰু তুমি মানে ভাজি কেনে দি দিবাচোন খাবলৈ ইমান টেষ্টি লাগে নহ।
উম দিব লাগিব এইবেলি। অলপ টেষ্টিটো লব লাগিব ন মুখৰ সোৱাদটো অলপ জ্বলা জ্বলা ভাল লাগিব।
উম জ্বলা জ্বলা হ'লে এনেই বস্তুবোৰ খাই ভাল লাগে পাই। মোৰ আকৌ জ্বলাটো নহ'লে মোৰ ভাতেই নোসোমাই একোৱেই নোসোমাই পেটলে। জ্বলাটো লাগেই।
বাকী তুমি হেৰি নহ কি ঘৰত কি লগাইছা এইবেলি শাক চাক ৰুইছা নাই।
উম। ঘৰত তেনেকে একো নাই দেই ভাতকেৰেলা গছ এজোপা আহ ভাতকেৰেলা গছ উঠিছে নিজে নিজেই। কথা বাৰু তাৰ পাছতে তোমাৰ জাতিলাওঁ লাগিছিলে মানে ইমান লাগিছিলে লমা লমে
অ মোৰ মানে এনেকে হয় নহয় অ কোৱাচোন কোৱা কোৱা মোক।
উম উম তাৰপিছতে তোমাৰ আহ তেনেকে কোন ৰ। ৰোৱা নাই ফল-মূলৰ গছ হিচাপে তোমাৰ এই আম গছ। আম লাগিছিলে এবাৰ তাৰপাছতে তোমাৰ লেটেকো লাগিছিলে। তাৰ পাছতে তোমাৰ হেৰি। এই আহোম বগৰী চিনি পোৱা নহয় নৰা বগৰী বুলি কয় যে।
উম হুম,
বগৰী পলাম বগৰী এইবোৰ গোটেইখিনি ফলৰ ভিতৰত সেইখিনিয় লাগিছিলে চবজি ভিতৰত তেনেকে একো নাই অকল ভাতকেৰেলা, লাই আছিলে জাতিলাও আছিলে।
অ আমাৰনো তোমাৰ তিতা কেৰেলা আছিলে বাবাই লগাইছিলে মানে। তাৰ পাছত তোমাৰ হেৰি কি বুলি কয়, এতিয়া তিয়হ দি তিঁয়হ লগাইছে তিয়হ অকল লতা বগাই আছে আৰু ফুল চুল দিছে।
অ অ, আমাৰ তিতাকেলা জোপা কিবা পুকেই খালে নে কি খালে নাজানো।
আমাৰো এই এনেকে পোকে খাইছিলে তাপা দৰৱ। পানী মাৰিলে নহয় তাৰ পা এই দুই তিনি সাজ মান খাব পালো। তাৰপিছত তোমাৰ ভোজ জলকীয়া লগাইছিলে ভোজ জলকীয়া পানী বৰষুণ ৰ'দ এনেকে দি আছিল, ন ৰ'দ দিয়ে বৰষুণ দিয়ে সে সেনেকে। সৰুতে মানে গছজোপা মৰি থাকিলে। তাৰ পাছত তোমাৰ এনে পাত শাক তাৰ পাছত ৰঙালাও এনে লগাইছে আৰু লতা,
অ আমাৰ ৰঙালাও ইমানেই লগালে এটাও গছ নুঠি এবেলি এটা উঠ
অ মই কিন্তু এই তোমাৰ। লাও শাক কিন্তু খাই বহুত ভাল পাওঁ মানে বহুত ভাল পাওঁ সৰিয়হ দি বনালে বহুত টেষ্টি পাওঁ মানে আমাৰটো কি আৰু কি আমাৰ কিনি আনে ন লাও শাকো কিনি আনে
লাও মানে ৰঙালাও কথা
নহয় জাতি লাও জাতি লাও
ৰঙালাও ৰঙালাও
ৰঙালাওটো ভাজি ভাল লাগে দেই তোমাৰ খাই কিনে কিন্তু তোমাৰ জাতিলাওত টো মানে তোমাৰ কি অলপ সৰিয়হ দি মচলা চচলা দি বনালে অলপ মিছা মাছ দি দিব লাগে এ ডাঙৰটো মিছা মাছটো সেই বামলা মাছ নে কি কয় সেই বনাব লাগে বহুত টেষ্টি খাবলে খাবা তু তুমি এনেকে বনাই মেলি খাবা ন বহুত ভাল পাবা খাবলৈ
মই এনেই ৰঙালাও পাত তেনেকে খাই পাইছো আৰু তোমাৰ ৰঙালাও পাত পৰি পকৰি বনাই খাইছ ন ক খাই ক ত
পিছে এতিয়া ফুৰিবলৈ যাবা নেকি কবালে এতিয়া গধূলি সময়
তেনেকে নাযাওঁ মনেই নাযায় দেখোন যা
এ ৰ তাকেইতো ৰ'দটোৰ কাৰণে যাবলে নোৱাৰি
অ জেগা নাই ন? আমাৰনো আমাৰনো কি? ঘৰৰ পৰা চোন মই ইয়াৰ পৰাা মানে ডউটিৰ পৰা গ'লে ওলাব বৈ নোৱাৰোঁ এনেকে, আজি মই চুটি লৈছো মানে। ঘৰ পৰা ওলাবই নোৱাৰো মানে তোমাৰ এনেকে ৰদ পৰে আৰু মোৰ মানে কি হয় ৰাস্তা ফালে ওলাব মন নাযায়, এবাৰ যি ওলালো ভাগৰ লাগিলে ন আকৌ সোমাব মানে ওলোৱা সোমোৱা কৰিব মন নযায়।
উম আমাৰ মানে কি, ৰাস্তা নহয়, ইমান গাড়ী স্পীডত যায়। ভয় লাগে, ইমান এক্সিডেণ্টবোৰ হয়। ৰাস্তালে ওলাই নাযাওঁৱেই
তাৰপিছত হেৰি নহয়, ল'ৰাটো কি কৰিছে বা?
ল'ৰা মানে ডাঙৰটোতো হোষ্টেলত, আৰু সৰুটো মোমায়েকৰ ঘৰত আছে। ৰাতিপুৱা সেই মোমায়েক কৰ ছোৱালি দুজনী গৰম বন্ধ দিলে নহয় পৰহি, পৰহি গৰম বন্ধ দিয়াৰ কাৰণে সিহঁতি লে আহিলে, থাকিবলৈ আহি আজি বোলে আজ তাৰ পৰা এপাক ঘৰৰ পৰা আহোগে বুলি কৈ গ'ল, সৰুটোৱে গৈ পিনি হাত ভৰি সৰুটোও লগতে গ'ল, এতিয়া আনিবলে যাব লাগিব আৰু অকণমান পিছত।
এ ল'ৰা ছোৱালী থাকিলে বহুত দিগদাৰ ন, ইফালে সিফালে সিহঁতে খেলি থাকিব, দৌৰ মাৰি থাক কিব
তোমাৰ অ', তোমাৰ ভইচটো যে মই অলপ কমকে শুনি পাইছো, অলপ চাইড ফালে হৈ যোৱা।
অ', তোমাৰ মানে মাতসাৰ মানে অলপ কমকে শুনি আছো আৰু মই।
অ' অ',
ক্লিয়াৰ হোৱা নাই মানে কিবা কাম কৰি আছে নেকি, ইমান খত ঠক ঠক ঠক ঠক
এ নহয় এনেই খোজ কঢ়ি আছো যে এইটো কাৰণে চাগে তেনেকুৱা আহিছে।
অ', কিবা চাউণ্ড আহি আছে আকৌ তোমাৰ ফালৰ পৰা।
অ', এইফালে কামত লাগি আছে যে, মানুহ।
উম।
তাকে, সেইয়া কামৰ আজি-আজি
অ', আজি ছুটি ল'লো।
অ', এই কাম কৰি কৰিতো আমনি লাগে ন, ডেইলি ডেইলি একেটা ৰুটিন।
অ', তাকে মাইকী মানুহ এনেকেই, মাইকী হওঁক ছোৱালী হওঁক মানে কি হয় তোমাৰ মানে ছোৱালী মানুহৰ এটা দায়িত্ব থাকে আৰু কাম কৰিবলৈ, হয় নাই? নকৰিলে নহয়, কৰিবই লাগিব।
তোমাৰ নিজৰ উম, ঘৰৰ কাম সোপা কৰি মেলি আক কৌ কামলে যোৱা, কামৰ পৰা আহি আকৌ সেই একেখিনি কামক কেই কৰা, কিমান যে আমনি লাগে আৰু।
তাকে আৰু তুমি ভাবা ডিউটিৰ পৰা যাওঁ, কেতিয়াবা মাজত কাৰেণ্ট নাথাকে, কিমান কষ্ট হয় ভাবাচোন। হে একদম মানে তোমাৰ এনেকে খং উঠিব নহয়, কাৰেণ্ট আলাক তুমি ফ'নো মাৰি থাকিবা কাৰেণঅলাই ক'ব কি এতিয়া কাৰেণ্ট দিও-এতিয়া বনাই আছে ক'ৰবাত এনেকে বুলি, গুৱাহাটীলৈকেও ফোন মৰ কৰা হয় জানা? ফতককে কাৰেণ্ট নিদিয়ে, এনেকেই প্ৰব্লেম দিয়ে নহয় আমাৰ ঘৰৰ ফালে কাৰেণৰ। এইটো মোৰ নেটৱৰ্ক-নেটৱৰ্কো নোপোৱা, একো চাম বুলি ক'লেও চাব নোৱাৰি মানুহৰ এনেই কথা চতা পাতিব পাৰো বাৰু, তেতিয়া মোৰ একো প্ৰব্লেম নহয়।
অ'।
অ' অ', গৰম দিনত মানে বেছি কাট মানে কি মানে বেছিকে কাটে মানে সিহতৰনো কি দিবহে লাগে ন কাটি দিয়ে।
তাকহে
মানুহে কিমান কষ্টকে থাকে হয় নাই গৰম দিনত কিছুমানৰ ঘৰতো ফেনেই নাথাকি। সেনেকেই শৱে পাৰে আৰু মানুহকেইটা আৰু পাৰে মানে কি আৰু নিজৰ কমাই খাই সিহতিনো আৰু সিহতৰ এক্সট্ৰা খৰ্চা ওলালেনো সি সিহতি কিনিব পইচাটো মেন ন মানুহৰ সেইটোয়ে আৰু উম। চব মানুহেটো
দুখ ঘৰতটো কি ক'বা আমাৰ মইতো অ, বিয়া হোৱা আগতে তোমাৰ ফেনৰ তলত থাকিয়ে নাপালো ঘৰত। দেই তাৰপিছতে এতিয়া এতিয়া তাৰমানে ফেনৰ তলত থাকি - থাকি এনেকুৱা অলভাৱ হৈ গৈছে।
উম আৰু তুমি যদি ফেনৰ অভ্যয়াস কৰিবা ন। তোমাৰ মানে কি বেলেগ জেগাত তোমাক বহিবই মন নাযাব মানে এনি টাইম তোমাক মানে এনেকে। হ'ব নহয় তোমাৰ অলপ বৰষুণ দিলেও ঘৰটো ঠাণ্ডা হৈ গ'লেও তোমাৰ গাটো ঠাণ্ডা হৈ গ'লেও। মানে ফেনৰ যিটো চলে ন বতাহ মাতটো মানে তোমাক শুনি থাকিলেও ভাল লাগিব সেইেনেকে। মোৰ - মোৰ অৱস্থাতটো সেনেকে হৈছে।
পুৰুষে একেই হৈছে দেই তেতখনত ওচৰৰ পৰা মানে নাহৱে আমাৰ মানে মানজনে মোক কেতিয়াবা কয় তই মানে অকমান ওলাবিছিল বাহিৰৰ বতাহ চতাহ ল'বি। মই - মই আকৌ মানে কি হয় তোমাৰ ফেট খেলা ওচৰত পৰা আতৰিলে মানে গা টো মানে জলাুৰা কৰে।
অ, আৰু মোৰ মানে মোৰ এনেকে অভাস আছে মানে মই নাজানো দেই তোমাৰ এই অলপ য গৰমত যদি কিবা কৰো ন মোক গাটো গোটেই সজুৱাই আৰু এলাৰ্জ লকে আ মই ৰ'দত ওলাব নোৱাৰো মানে মই ৰ'দত থাকিলেও বহুত কষ্টকে আহো মানে এনে এলাৰ্জি আছে মোৰ ৰ'দৰ পৰা মানে গাটো খজুৱাই মানে গোটেই বডিত। টো মানে অলপ - অলপ য'তে ত'তে খজুৱাব একো নহয় মানে খজুৱাই খালি। কি জানি কি হৈছে মই ধৰিবই পৰা নাই।
ডকটৰক দেখুৱাবা।
এইটোনো এলাৰ্জি টাইপৰ হয়। ডটৰনো কেনেকে ক'ব মানে ৰ'দটো দিয়ে ন তেতিয়া মোক গাটো অটমেটিকেলি মানে খজুৱাই তাৰপিছত ভাল হৈ হৈছে মানে একো তোমাৰ মানে একো মানে এনেকে সৰু কিবা একো চিন নাথাকে মানে সজোৱালো একো নহয়। নৰ্মেলি মানে ৰ'দৰ কাৰণে মানে মোক মানে এতিয়া ৰ'দ পাইছো তো খজুৱ চাঙত গুচি গৈছ নহয় ভাল হৈ যাব মানে কি এইটো মই নিজে নাজানো। জানো
অ - অ।
হব ন তেতিয়াাহলে থও নেকি।
উম, হ'ব বাৰু ময়ো সেই ল'ৰাটোক আনিবলৈ যাব লাগে আৰু সন্ধিয়া হৈছে নহয়।
কৰৰু আজি অফ লৈছো যে।
উম, হম কৰিলোৱা - কৰিলোৱা।
ঠিক আছে হ'ব দিয়া।
ঠিক আছে হ'ব দিয়া।